হেল্ল' শুনিছা।
সেয়া ঘৰতে
উম
তুমি ক'ত?
মই ঘৰতে আছো।
অ' এনেই ভাত খানা খাই শুব ওলাইছিলো অলপ। মানে ৰেচ কৰিছিলো। কাম হল অহ ভাত চাট খায়। আবেলি যাম অলপ ওলাই।
অ' আমাৰ তাত কেতিয়া আহিবা?
তোমাৰ তাত যাবলৈ। টাইমেই পোৱা নাই যাব লাগিছিল বাৰু।
পাই আহিম বুলি কৈছিলে তো
হা!
আৰু কাৰোবাক লৈ আহিম বুলি কৈছিলে নহয়? হেল্ল'! আৰু কাৰোবাক আনিম বুলি কোন নাছিলা লগত?
অ' যাবলৈ হোৱাই নাই, সেয়াহে দেখিছাই? কামৰ পৰা আজৰিয়ে নাপাওঁ। ছুটিয়েই নাপাওঁ। জানাই আৰু আজিকালি উম! মই এইবাৰ গ'লে মানুহজনীৰ লগতে যাম দিয়া বুজিছা।
আহ! টাইম উলিয়াবা আকৌ অকনমান? অ' তুমি মোক সেই গাহৰি ৰেচিপিটো কম বুলি কৈছিলা তো?
অ গাহৰিখন এইখন তোমালোকৰ তাত গলেহে খুৱা হ'ব বুজিছা।
অ' আহিবা।
ভাবিছো পৰহি মানেই যাওঁ নেকি?
আহ! আহি যাবা।
এইকেইদিন বাৰু ফ্ৰী আছিলোঁ।
অ'!
ন
তাৰ গাহৰিটো তুমিয়ে বনাব লাগিব।
ময়ে বনাম বাৰু, সেইটোতো কবই নালাগে বাৰু।
অ'! ভাত-চাত মই বনাম বাৰু। তুমি গাহৰিটো বনালেই হ'ল?
উম! আৰু এয়া যে কৈছিলো যে কাপোৰ কথাটো?
অ' তাকেইতো তুমি খবৰে কৰা নাই।
মানে কিবা-কিবি বনালা নাই এনেই?
আছে মোৰ এ বনাই থোৱা আছে অলপ।
অঁ!
বনাই থোৱা আছে সেইকাৰণে মই কৈছিলো তুমি আহিবা, আকৌ কাৰোবাক লৈ আহিম বুলি কৈছ ছিলা নহয়।
কৈছিলো মানুহকেইজনীও বাৰু যাওঁ-যাওঁ কৰিয়ে থাকে বাৰু কিন্তু মানে মইয়ে আৰু মিলাব নোৱাৰো যে।
উম! তাৰ মাজতে এদিন সময় উলিয়াই লৈ আহিবা?
পৰহি মানে কৈ দিও বুজিছা?
অঁ!
একেবাৰে কামটো হৈ যাব আৰু।
অহ!
সিহঁতে চাই মেলি, সেইদিনাখনে চাগে লৈ লব, কিনি লব সিহঁতে। ভাল পালে, এনে বাকীকেইটা বাৰু ভাল লাগিছে বুলিয়ে কৈছে সিহঁতে। বাকী ডিজাইনকেইটা হয়
আৰু হেৰি ময়োও কৈছিলো টেঁটু বনাবলৈ অহা কথা?
অ-অ
এয়া মানুহ আহিব, তুমি আহিবা।
অ তোমাৰ লগৰজন ন?
অ দুজনী আছে ময়ো বনাম। তাৰপাছতে মেচিন চেচিন লৈ আহিবা একেবাৰে মানে একেদিনে হৈ যাব আৰু কামটো
উম কি বনাম ভাবিছা পিছে
মই বনাম বুলি ভাবিছো পিঠিফালে পখিলা এটা
অ পখিলা বনাবা নি
অ
পখিলাটো বাৰু ভালেই লাগে বাৰু দেই হাতত বনালেও ভাল লাগে মোৰ লগৰটাক মাজতে ডিঙিত বনাই দিছিলোঁ
অ পখিলাটো মানে অকমান ডিজাইন মানে এনেকে তললৈ যে দিয়ে যে তেনেকে
উম মানে অলপ সেনেকা পকাই কেনে ৰাউন
অ অ তেনেকে
ভালেই লাগিব
উম
তাকে পিছে এনেই বনোৱাতো হোৱা নাই ন
মই বনোৱা নাই আগতে এইবাৰ বনাম বুলি ভাবিছো চবেই বনাইছে মোৰ দেখি পালে ভাল লাগিছে টো
ডিজাইন কেইটা মোক দেখাবা
অ ডিজাইন মোৰ মোবাইলত আছে বাৰু মই তোমাক হোৱাটছাপত দি দিম
অ হোৱাটছাপত দি দিবা
অ
বাকী কালাৰটো অৰ্ডাৰ দিছিলো মই আহিলে বাৰু
আহিলে কালাৰ ন
টো অহা নাই এতিয়ালৈকে ৰেড টো আহিলে তেতিয়া ব্লেক আৰু ৰেড দি মাৰিলে ভাল হ'ব দেখাত
অ ৰেডটো দিলে বেছি ভাল হ'ব
তাত অলপ ফুল চুল ডিজাইন দি পেলাই অ
অ লৈ আহিবা তুমি কালাৰ চালাৰ বিলাক লৈ আহিবা লগতে ৰহি কেনে আহিও আছিয়ৰ ন
অ'
বাকী ঠিকে আছে। এতিয়া ভাত পানী খালো খাই এতিয়া অকমান ৰেষ্ট লৈছো।
গাড়ী বনালা নাই?
গাড়ী নাই গাড়ী বনোৱা হোৱা নাই।
অ' এখনততো এতিয়া বহুত লাখ যাব চাগে তাত
অ' গাড়ী বনোৱা হোৱা নাই মানে গাড়ীখন বনাবলৈ গ্ৰেজত দিছো।
সেখনতো তোমাৰ বালেন আছিলে ন
অ' বনক অ' হেল্ল'
অ' এখনতো বালেন কাৰ আছিলে ন
চ বহুত পইচা লাগিব। সেইকাৰণে অনা হোৱা নাই বনাই লও পুৰা কমপ্লিত কৰি ভাল কৈ
নতুন আছিলে কিন্তু দেই এ যাৰ তাৰ হাতত পৰিলে তেনেকাই হয় মানে বুজ
তেনেকাই হয় অ' ভাল ড্ৰাইভাৰ নহয় যে।
উম
এইবাৰ ড্ৰাইভাৰ এটা চাবা অ'
ড্ৰাইভাৰ তেনেকা আছে বাৰু
ভাল চাবা অকমান মানে ভালকৈ চলাব পৰা।
এতিয়া মানে গাড়ীখন চলিব পৰা হ'লনে নাই এনেই?
আৰু দুদিনমান লাগিব বুলি কৈছে।
উম।
অহা সপ্তাহত হৈ যাব আৰু।
উম।
ড্ৰাইভাৰ এটা চাই পেলাই দিব লাগিব।
কিমান মান যাব ছাগে, বহুত যাব ন তাত।
যাব।
এতিয়া ড্ৰাইভাৰটোতো সেইটো সেইটো ড্ৰাইভাৰটো চাগে ন
সেইটো উলিয়াই দিলে, গতিয়াই উলিয়াই দিছোঁ। এতিয়া নতুন নতুন ড্ৰাইভাৰ দিব লাগিব।
তোমাৰো চাগে অহ যোৱা কৰিব বহুত দিগদাৰ হৈ গৈছে ন?
এই দিগদাৰ হৈছে বা বহুত দিগদাৰ হৈছে উম। গাড়ীখন নহ'লে আৰু বহুত দিগদাৰ হয়।
স্কুটিখন লৈ যাবলো ভয় ন আজিকালি?
এই স্কুটিখন লৈ যাবলো ভাল ৰ'দত এতিয়া ৰ'দ দি যে ৰ'দত স্কুটিখন লৈ যাবলৈ ভাল নালাগে। গাড়ী ভিত টে লগোৱা থাকোতো, এ ভাল আৰু।
সেইটো বাৰু আছে বাৰু মোৰ তাত ভাল ভাল ল'ৰা আছে।
অহ।
ত' গাড়ীতটো পৰহিলে মানে ভাল হ'লে তেনেহ'লে মই লৈ যাম বাৰু ল'ৰাটোক।
অ' সোমবাৰ মানে লৈ আহিব পাৰিম ঘৰলৈ।
উম। এই তোমালোকক ঘৰ আহিলে চিকৰিটি কেইতাই বহুত সোধাই পাই মোক। ক'ত যোৱা কত যোৱা, তুমি একবাৰ কৈ দিবাচোন মোক কোন হয়।
অ আহিলে তুমি ফোন কৰিবা, মই গেটলৈ ওলাই যাম।
আহ।
তেতিয়া কৈ দিম আৰু তেতিয়া নোখোধে আৰু তুমাক আহিলে।
যাওঁ সদায় যাওঁ আকৌ তথাপিতো সোধে ক'ত যোৱা।
সেইটো এ সেইটো ইহঁতৰ কৰ্তব্যই ন সেইটো এটো সুধিবই আৰু। সিহঁতক ৰাখিচোৱে সেইটো কাৰণে।
সেইটোৱে আৰু।
বাকী আমাৰ
হেৰি আছে নাই? ব্র আছে নাই ব্ৰ?
আছে আছে।
ব্ৰ আজি যোৱা নাই ওলাই বাইক লৈ?
বাইক লৈ গৈছিলে বাইকখন আজি পামচাৰ হল।
অ হ।
তাৰ পিছতে এইয়া, এতিয়া তাকে সেই লাগি আছে নিব নিকি এতিয়া ভাল কৰি।
বহুত দূৰ ঠেলি নিব লাগিব তেনেহলে।
ঠেলি ঠেলি নিব লাগিব। সেইটো কাৰণে মানে চিন্তা কৰি আছে কেনেকে নিব এতিয়া আজিয়ে কৰে নে কাইলে কৰে
পুৰা চাগে একদম পুৰা স্পীড চলাইছে সেই বাইকখন
অ কিবা গজাল চজাল সোমাল নেকি চকাত ছাৰ হল আহ কলেজৰ পৰা আহোতে
অ
কলেজত একজাম হৈ আছেতো
উম কেনেকা হ'ল বা তাৰ এতিয়া একজাম
একজাম ভাল
দিম বুলি কৈছিলে সি কিবা পাইছে বুলি।
অ সেইবাৰ চাকৰি হব আৰু চাগে। চাকৰি কাৰণে এপ্লাই কৰিব এইবাৰ।
ভালেও হব দিয়া তোমাৰ চব ফালে মানে আৰু।
উম
মোৰ হে আৰু তেটত পাৰ্লাৰটো অলপ মোৰ এ আহে আৰু তেতপালো অলপ ডাউন ফল চলিছে তোমাৰ বহুত কম আজিকালি।
তুমি মোৰ লগত কন্টেক কৰি থাকিবা মই তোমাক আছো। মই দি থাকিম নহয়।
অ সনেকে পালে ক'বও বাৰু আপুনি
উম
তোমাৰো থাৰ্টি পাৰ্চেন্ট কিবা দি দিম।
তা আৰু বহু দিনৰ মূৰত এদিন ফোন কৰিবা আৰু ফন চোন কৰি থাকিবা তেতিয়া হে।
হা হা
ফোন চোন কৰি থাকিবা আকৌ।
অ মই তোমাক পৰহিলৈ ফোন কৰিম তেনেহলে।
আহ
ফোন কৰিলে মই আবেলি টাইমত ফোন কৰিম মানুহকেইজনি মানে ফে মেলি ফ্ৰী হয় ন
আহ ফ্ৰী হৈ বোলে ফোন কৰিবা।
তেতিয়া মোৰ গাড়ীখনো উলিয়াইব লাগিব আৰু তেনেহলে।
অ গাড়ীখনৰ কে লৈ আহিবা কামৰ কাৰণেতো গাড়ীয়ে লৈ আহিব লাগিব ন উপায় নাই নহয়।
উম।
সদায় আৰু বাইক চলাই কিমান ফুৰিবা?
এই বাইকখন বাৰু বাইকখন মই অকলেই ঘূৰি ফুুৰুটো কাৰনে লাগে আৰু। সেই এখন গাড়ী উওলাবলো বহুত দিগদাৰ মানে বুইছা আমাৰ তেল বহুত খাই যে।
আহ।
আজিকালি এশ টকাত এক লিটাৰ নাপায়, সেইখনৰ পৰা এখন গ'লেও পাঁচশ হাজাৰ ভৰাই যাব লাগে
তাকেইটো।
ঠিক আছে তেনেহলে ন।
উ উম হ'ব দিয়া ফোন কৰিবা। উম উম ঠিক আছে।
ন।